হেল্ল',
অ', হেল্ল', হেল্ল',
হেল্ল', হেল্ল', অ, কি কৰিছ চা বুলো।
একো প নাই ম গধ আছো।
উম, চাহ খালা?
আচ্ছা।
হেল্ল'।
তোমাৰ মাততো ভালকে শুনি পোৱা নাই।
চাহ খালা নে বোলো?
যেলকে।
হা? নিচএ।
হেল্ল',
অ, চাহ খালা বোলো।
অ ঘনাই এতিয়াই উঠিছোঁ।
অঁ, বাকী খবৰ খাতি ভালনে?
অঁ ভালেই আছে।
অ মোৰো ভালেই। এতিয়া ক'ত আছা ঘৰত নে হোষ্টেলত।
কষ্ট কতে আছোঁ।
অ বন্ধ।
ৰবা দেই। নাই পৰীক্ষা, আৰম্ভ হ'ব।
অ কেতিয়াৰ পৰা? অ কালিৰ পৰা।
উম।
তেতিয়া কেতিয়া বন্ধ দিব।
এতিয়ালৈকে কোৱা নাই কেতিয়া দিব কোৱা নাই এতিয়ালৈকে।
অঁ।
পৰীক্ষাৰ পিছত দিব চাগে।
অঁ হয় নেকি।
উম। তুমি কি কৰি আছা এতিয়া?
মই এনেই আছো বহি আছো বিচনাতে।
অহ, পৰীক্ষা কেতিয়া পৰা?
আমাৰ পৰীক্ষাও পৰহিয় পৰা।
অ অ। কি চাবজেক্ট।
পৰহিলা আমাৰ মেটেল মেডিকেল চাৰজিকেল নাৰছিং হোৱা নাছিল।
অহ অহ।
তোমালোকৰ কাইলৈৰ পৰা কি আছে?
আমাৰো এমেজন ওৱান।
অঁ অঁ।
উম হ।
এতিয়া ঘৰলে মানে পৰীক্ষা পিছতে যোৱা হব ন?
উম, গম নাপাওঁ এতিয়া মানে আমি মই কৈছিলো যে আগতে কি আমি ফুৰিবলৈ যাম বুলি।
অঁ অঁ।
কিন্তু ইমান বৰষুণ দিছ তে, বানপানী হৈ আছে যাব নোৱাৰো নিকি?
অঁ নোযোৱা মানে এতিয়া ফুৰিবলে?
মানে কোৱা নাই নাযাওঁ বুলি কিন্তু ইমান বৰষুণ দি আছে কেনেকুৱা যাব?
সেইটো হয় বাৰু।
উম, বানপানী হৈ আছ যে গুৱাহাটীৰ। এইফালে শ্বিলং ৰ'ড ফালেতো ইমান বানপানীয়ে হৈ আছে।
এনেও আ বৰষুণ দিলে পানী হয়ে যায় তাত।
আৰু এনেকা ৱেডাৰ হ'লে আমি কেনেকা যাব ন?
অঁ সেইটোৱে।
উম। মানে এতিয়াতো কথা পাতা নাই মানে পৰীক্ষা আহি আছে ন, এইটো কাৰণে কথা পাতা নাই। কিন্তু ক্লাছত কথা পাতিম চাগে আমি যাব নে? নাই।
ঘৰলে যাবলৈ বস্তু পেক কৰিলা চাগে ন?
নাই, নাই কৰা
কাপোৰকানি।
উম হুম। এতিয়াতো মই কৰা নাই আগতে মই কিবা বন্ধ দিব বুলি শুনি
অ'।
শুনিছাৰ পাছত মই পূৰা পেকিং চেকিং কৰি থৈ কিনা বেগত এনেই ৰাখি থৈ
অ', ৰাখি থৈকিনে অ', এইবাৰ মানে কৰা নাই?
অ', এইবাৰ কৰা নাই। মানে কেতিয়া দিব কেতিয়া নিদিব গম পোৱা নাই ন, এইটো কাৰণে দিয়া নাই মই।
কৰিবা, দিবই চাগে।
উম, কি বা কেতিয়া দিব।
উম। হয় বাৰু, মইও কৰিব মইও কৰা নাই জানানে।
অ'।
কৰিম আৰু, মই কালি কৰিম বুলি উম। মই পৰীক্ষা পিছত যদি দিয়ে ডাইৰেক্ট মই শনিবাৰে গুচি যাম বুলি ভাবিছিলো মানে।
অ', অ'। আমিও যদি মানে শ্বিলং যাব যদি শনিবাৰ দিনাই যাব লাগিব। মানে ইয়াতে কোনো নাথাকিব ন হোষ্টেলতো, শনিবাৰ দিনা এ চবে ওলাই যাব ইয়াৰ পৰা এইটো কাৰণে, যদি যাব যদি আমাৰো শনিবাৰ দিনাৰ পৰা ওলাব লাগিব ইয়াৰ পৰা।
অ', অ'।
উম। তোমাক ল'ব আহিব নিকি।
অ', ম কৈছে আহিম বুলি।
অ', কোন আহিব।
আমাৰ তাৰে ল'ৰা এজন। ক'লে তেওঁৰো কিবা কাম আছে, তাৰপিছত শুকুৰবাৰে কাম আছে মানে। সেইকাৰণে এনেও আহিবই ন, মোক কৈছে এ যাওঁতে তুমি মোৰ লগতে যাব পাৰিবা। কিন্তু মানে সেইকাৰণেটো মোক মানে শনিবাৰে বন্ধটো লাগিছিলে। কাৰণ যাওঁতে তেতিয়া লগ পালোহেঁতেন ন। অকলে যাব লগা নহলেহেঁতেন।
হয়। যদি শনিবাৰ পৰা দি লে যদি যাব পাৰিব
উম, সেইটোৱে।
তোমালোক এনেই শ্বিলং ক'ত - ক'ত ফুৰিবা?
এনেইতো কিবা লেটলুম যাম বুলি ভাবিছো আৰু বুল ট্ৰেক জাম বুলি ভাবিছো আৰু এইটো দুইটাই চাগে আৰু এইটা আছে মই জেগা নাম পাহৰিলো, এই কৈছিলে এই তাক কৈছিলে ই ক'ত পাহৰিলেই।
উম, এনেতো যোৱা হবই ন?
অ', জ তুমি ভাত খালে নে?
নাই -নাই এতিয়াও বহুত সোনকাল হৈ আছে নহয় এতিয়াই মই ভাত খোৱা নাই।
অ ', অ',
তুমি খালা জানো?
অ, নাই - নাই খোৱা আহ মানে ইয়াত ৰাতিপুৱা ভাত নিদিয়ে।
অ, দেৰিকে দিয়ে ছাগে।
হা?
হেল্ল',
অলপ দেৰি হৈ চাগে ন।
অ', পৰীক্ষাৰ কাৰণে পঢ়ি আছে নে নাই?
এ নাই আমাক ইমান লিখিব দিছিলে জানা এতিয়ালৈকে পঢ়িব বলৈকে তাইম পোৱা নাই লিখি - লিখি।
আমাৰো এনেকুৱাই হয় মানে এ এচাইনমেণ্ট, এচাইনমেন্ট দিছে চাৰিখন দিছে আৰু কিবা এইটো কুৱেশ্যন পেপাৰত ছল্ভ কৰিব লাগিব বুলি এইটো দিছে।
উম,
ছয়টা দিছে এইটো আৰু ড্ৰাগ - ড্ৰাগ বগলী খিব আছে।
অ', এইবা চব কৰি হলগে জানো?
অ, নাই হোৱা জাক বুক লিখা নাই।
উম,
আৰু কিবা এইটো কুৱেশচন পেপাৰৰ ভিতৰত একটা দুইটা কুৱেশচন মানে চলভ কৰা নাই মই এতিয়ালৈকে।
অ', অ', পিছত কৰিম বুলি ভাবিছা?
অ, মানে আমাৰ মোবাইলটো ছাবমিট কৰিব লাগিব ন ৰাতি - ৰাতি।
অ, মোবাইল লয় তোমালোকৰ।
আৰু আমি ৰাতিয়ে লিখো ক্লাছততো লিখিব নোৱাৰো। সেইটো কাৰণে মানে পাছত লিখিম।
আৰু ড্ৰগ বুকো লিখিব আছে।
উ'ম আমা খুদা অ' আমাকো ড্ৰগবুক লিখিব দিছিলে।
অ
তাৰ পিছত মই যেনিবা লিখিলো কালি দেওবাৰ আছ দিলে ন, কালি মই বহী বহী লিখিলো গোটে।
অ, মানে মই কালো কিবা কে প্ৰেটন আৰু কে লিখি আছা। এইটো কাৰণে যাকবুক লিখিব পৰা নাই।
প্ৰেজেনটচনটো মই অলপ ষ্টাৰ্টে কৰিছিলো দেই। তাৰপিচত মই আকৌ প মাত্ৰ তিনি চাৰিটামান পেইছ লিখি থৈয়ে দিছো মই তেনেকে।
অ অ'
আৰু কেছ তাৰিটো উম। কেছ তাৰিটো মই ষ্টাৰ্টে কৰা নাই।
অ মানে এতিয়াতো খোজা নাই ন দিব লাগিব বোলে।
উম সেইকাৰণ।
উম।
এনেই মেমে কৈছিলে সোনকালে দি থৈ যাবা বুলি।
কৈছিলে নেকি?
অ তামানে এনেকে কৈছিলে, সোনকালে দি দিবা তেতিয়া তোমালোকৰে সুবিধা হ'ব।
অ হয় মানে। এতিয়াতো চাইল্ড হেল্থৰ আৰু ডিউটিও হ'ব চাগে ন।
অ' সেইটোয়ে সেইকাৰণে চাগে।
অ অ
ঘৰৰ পৰা অফিছত হব চাগে।
কি কি
ঘৰৰ পৰা অহা পিছত হ'ব চাগে বোলে।
অ ডিউটি।
অ
উ'ম। হয় চাগে।
তোমালোকৰ এতিয়া কলেজৰ ইউনিফৰ্ম পিন্ধি যাব লগা হৈ আছে নে নে আউট দেছ।
আমি এতিয়া ড্ৰেছে পিন্ধি আছো।
অ'এই গোটেইটো কামৰূপ জিলাতো আউড্ৰেছে দিছে হয় নাই।
আ ৰবা হা ৰবা।
অহ অহ